হা
হয় নমস্কাৰ
হয় হয় মানে শুনি আছো শুনি আছো হয় মানে মই ভাবি আছিলো মানে আমাৰ যিবিলাক ঐতিহ্যপূৰ্ণ আমাৰ ইতিহাসৰ অসমৰ ঠাইবোৰ যে আছে
উম।
তাৰে ওপৰত মানে কিবা এটা ব্যখ্যা কৰিম বুলি ভাবিছিলো আৰু।
অঁ।
অ আপুনি অলপ ক'ব নেকি মানে কিবা এনেকুৱা আ আৰম্ভণিতে?
ৰ'ব এক মিনিট।
ঠিক আছে বাৰু, ঠিক আছে মইয়ে আ মই সেইটো কওঁ আৰু।
অসমৰ ঐতিহাসিক ঠাই বুলি ক'লে আমি বিশেষকৈ এম শিৱসাগৰৰ ঠাইসমহ ঠাইসমূহে বিশেষকৈ জানো, নহয় নে?
হয় হয়।
হয় তাত থকা ৰংঘৰ, কাৰেংঘৰ জয়সাগৰ জয় জয়মতী পুখুৰীটো ৰ ৰংঘৰৰ ৰংঘৰৰ বাকৰিত বিহু গোৱা সেইবোৰে আমাৰ বিশেষকৈ ঐতিহ্যপূৰ্ণ।
হয় হয় হয়। ঠিকে কৈছ হয়।
হয়। সি ঠিক তেনেদৰে তেজ পুৰতো বিভিন্ন ঠাই আছে তুমি কিবা জানানে তেনেকুৱা?
মই তাকে তাকে মই অলপ বাৰু জানো বাৰু। মই তোমাৰ তুমি যিহেতু ক'লা শিৱসাগৰ কথা য'ত তোমাৰ ৰংঘৰত তোমাৰ আগতে মানে ৰাজ পৰিয়ালবোৰ থাকিছিল আৰু।
য'ত তোমাৰ আ হা মানে হাতীৰ যুজ বা মহ মহৰ যুঁজ আদি বা বিহু বা বিভিন্ন ধৰণৰ ক্ৰিয়া বা সা কি সাংস্কৃতিক অনুষ্ঠান কিছুমান মানে অঁ উপভোগ কৰিছিল তে তেখেতসকলে, আৰু আৰু যদি তলাতল ঘৰ বুলি কওঁ তলাতল ঘৰত মানে বহুতো মানে সুৰংগ বা কক্ষ আছিল মানে উম্ বা তাতে মানে এক বিখ্যাত মানে ঐতিহ্যপূৰ্ণ স্থান আছিলে আৰু তলাতল ঘৰ। আৰু যদি কাৰেং ঘৰটো ক কাৰেং ঘৰটো তোমাৰ আহোমৰ মানে ৰাজপ্ৰসাদ আছিল বুলি ক'ব পাৰি আহোমসকলৰ। আৰু এইটো মানে এক উন্নত মানে স্থাপত্য কলা আছিল মানে। কাৰেংঘৰ।
আৰু যদি মই ধৰি লোৱা শিৱদৌলৰ কথা কওঁ, শিৱদৌলত মানে তোমাৰ বহুতো ভক্ত আহিছিল আগতে। আৰু মই জানিছিলো যে ৰাণী অম্বিকা দেৱীয়ে মানে নিৰ্মাণ কৰিছিল আৰু শিৱদৌলটো। আৰু যদি মই শেষত যদি মৈদামবোৰৰ কথা কওঁ আহোমৰ স্বৰ্গদেউ সকলৰ সমাধি ক্ষেত্ৰ আছিল মান মৈদাম সমূহ। বা আমাৰ অসমৰ পিৰামিড বুলি কোৱা জনা যায়। মৈদাম সমূহক হয়। আৰু তুমি তেজপুৰৰ বিষয়ে কবা নেকি অলপ মানে কিব জান নেকি এনেকুৱ কাহানি কিবা মানে উষাহ অনিৰুদ্ধৰ
অহ তেজপুৰত বিশেষকৈ অগ্নিগড়টো আছে আমাৰ ঐতিহাসিক ঠাইত ঐতিহাসিক চিহ্ন বুলি ক'লে
হয়
ঐতিহাাসিক প্ৰাচীন কালৰ বান ৰজাৰ দিনত গঢ়া হৈছে আছিল নেকি অগ্নিগড়টো নহয় নে
হয় হয়
হয় ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী আৰু তেজপুৰ চহৰৰ এক মনোৰম দৃশ্য দেখা পোৱা যায় তাৰ পৰা
হয়
অগ্নিগড় অগ্নিগড় যিটো আছে সেইটো
প্ৰেমৰ কথাটো জানা নেকি
হয় তেনেকে
হয় হয় হয় মানে তোমাৰ সেনেকুৱা আছিল আৰু কিবা অ কৃষ্ণৰ নাতিনী অনিৰুদ্ধ আৰু উশাহ আছিল বান ৰজাৰ মানে জীয়েক তেখে তেওঁলোকৰ মাজত মানে আহ মানে প্ৰেম হৈছিল আৰু তাৰ পিছত মানে হৰি হৰৰ যুদ্ধ হৈছিল বুলি আমি জানো আৰু
দিছো বাৰ হৰি শুনিছো
হয় হয় হয় আৰু তোমালোকৰ ওচৰতে মানে কিবা এনেকুৱা প্ৰক এ ইতিহাসবিধ কিবা ঠাই আছে নেকি
তেনেকুৱাকৈ নাই উম আমাক তেনেকে নাই মানে অসমৰ কেইখনমান ঠাই আছে যেনে মদন কামদেৱৰ চৰাইদেউ মৈদাম তেনেকৈ শিৱসাগৰ যেনেকৈ আলোচনা কৰিলোঁ আমি শিৱসাগৰ পুখুৰী দলসমূহ আকৌ কাৰেং ঘৰ তলাতল ঘৰ সেইবিলাকে
হয় হয় অ আৰু লগতে যেতিয়া আমি হাজোৰ পিনে যাও ত হাজো টো বহুতো এনেকুৱা অতি যোৱা
হাজো পাহাৰত পাঁচটা তেনেকৈ মন্দিৰ পোৱা যায় মাধৱ দেৱৰ মন্দিৰ পোৱা মক্কা আকৌ গোটেই কেইটা মনত নাই বাৰু আকৌ তাত এটা পুখুৰী পোৱা যায় য'ত কাছ আছে বাৰু মাধৱ মন্দিৰত তাত আহ মাধৱ মন্দিৰত তাত আহিনে মাঘ মাহত আকৌ মহ আগৰ দিনত মহ যুদ্ধ বা খচি আহ চৰাইৰ মইনা চৰাইৰ যুঁজ তেনেকুৱা হোৱা দেখা গৈছিল কিন্তু বৰ্তমান সময়ত যিহেতু তেনেকুৱাকৈ চৰাই চিৰিকুটিক তেনেকৈ খেল বা তেনেকুৱা খেলত জড়িত কৰাটো নিষেধ নিষেধ কৰা আছে সেইবাবে আজিকালি বাৰু সেইটো প্ৰচলিত নহয় তেনেকুৱাকৈ মঅ মইনা চৰাই বুছে এইবিলাক এতিয়াও কিন্তু এতিয়াও পুৱামক্কা বা হাজোৰ বিভিন্ন য যিকেইটা মন্দিৰ আছে তাত বি বহুত মানুহ মানে এটা সময়ত মানুহ হোৱা দেখা যায় য'ত তুলুসীজ তুলসী পাতৰ মালা ভগৱানৰ ওচৰত উচৰ্গা কৰা হয় যাতে মনোকামনাবোৰ পূৰণ হয়। আৰু ধানৰ মালা তাত উচৰ্গা কৰা হয় ভগৱানক। যাতে মনোকামনাবোৰ পূৰণ হয় আকৌ হাজোত আহ ভীমৰ পঁইতা ভাত খোৱা এটা ডাঙৰ চৰিয়া আছে বুলি তাত কোৱা হয়।
হয়।
তাত মানে ভীমে পঁইতা ভাত খাইছিল বুলি কোৱা হয়। প্ৰচলিত আৰু আগৰ দিনৰ কোৱা মতে।
হয় আৰু তুমি মাজুলীৰ মাজুলীতো আছে বাৰু আউনীআটী সত্ৰ বা এনেকুৱা ধৰণৰ
হয় আছে আ আ মাজুলীতো আছে তেনেকুৱা ধৰণৰ যিহেতু শংকৰ মাধৱে প্ৰচলি ত যিটো ভাষা আমাৰ অসমীয়া কীৰ্তন ঘোষা সেই বিলাক তাত বিভিন্ন ধৰণৰ ঐতিহাসিক কিৰ্ত চিহ্ন বা তেনেকুৱা আহ নাট তেনেকুৱা বিভিন্ন প্ৰচলিত হয়। তেনেকৈ আউনীআটী সত্ৰ তো সত্ৰত গৈছিলোঁ এবাৰ বাৰু তাত তুলসী তুলসী গছৰ খূটাৰ যিটো যিটো সত্ৰ আছিল সেইটো তুলসী গছৰ খুটাৰে নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হৈছিল। কিন্তু বৰ্তমান সময়ৰ কালক্ৰমত সেই তুলসী গছৰ খুটাবোৰ বেয়া হৈ গৈছে, এতিয়া বাৰু নতুনকৈ নিৰ্মাণ কৰিছে। ঠিক তেনেদৰে এটা ডাঙৰ তুলসী গছৰ খুটি খুটা এতিয়াও সংৰক্ষিত আছে। যদি কোনোবাই চাবলৈ যায় বা সত্ৰলৈ যায় তেনেহ'লে তাৰে সত্ৰাধিকাৰ বিলাকে আমাক বাৰু দেখাই দিয়ে সেইবিলাক আৰু বিভিন্ন আকাৰৰ মুখা চৌ ত' তাত মুখা প্ৰচলিত হয় বা মাটিৰে বনোৱা হয় ন পুতলা আমাৰ অসমৰ মাটিৰে হাতী পুতলা মুকুতা সেইবিলাক আছে।
হয় আৰু যদি মই এতিয়া ধৰি লোৱা আমাৰ ওচৰৰ পাজৰৰ অঞ্চলবোৰ কওঁ বাৰু ধৰি লওক কামাখ্যা মন্দিৰ যিটো মানে তোমাৰ একাৱন্ন নম্বৰ শক্তি শক্তিপীঠৰ ভিতৰত পৰে আমাৰ মানে ভাৰতৰ। য'ত নেকি আ অম্বুবাচী মেলা বা লাখ লাখ মানুহ আহে আৰু অম্বুবাচি মেলাৰ সময়ত আৰু ইয়াৰ ই এইটো এটা বহুত ডাঙৰ ঐতিহ্যপূৰ্ণ ঐতিহ্য প্ৰসিত মন্দিৰ বুলি ক'ব পাৰি। আৰু লগতে তোমাৰ ওচৰতে নৱগ্ৰহ মন্দিৰ আছে। আ যিটো নেকি তোমাৰ চিত্ৰাচল পাহাৰত আছে। আমাৰ তাতেও তাতেও মানে ভক্তৰ সমাগম হোৱা দেখা যায় আৰু লগতে আমাৰ কাষত আ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ মানে উমানন্দ নদীদ্বীপ, চাকমুৰ নদীদ্বীপ বুলিও জনা যায় মানে। আমাৰ ওচৰতে আছে, হয়। আৰু লগতে তুমি মদন কামদেৱৰ কিবা এনেকুৱা জানা নেকি? তাতে স্থাপত্য কলাৰ বিষয়ে কিবা।
মদন কামদেৱ
হয়, হয়। মানে তোমাৰ মদন কামদেৱ, আমাৰ কামৰূপ জিলাতে আছে। য'ত তোমাৰ ভাস্কৰ্য আৰু কিছুমান শিল্পকলা মই নিজে গৈ কিনে দেখিছো বাৰু।
অ হয়। মই মই তেনেকে দেখা নাই। শুনিছো আৰু মদেম ৰামদেৱৰ মন্দিৰটো য'ত মই ভ্ৰমণ কৰি তেনেকৈ পোৱা নাই।
হয়।
তুমি পাইছা না
মই কি ক'লা তুমি?
মদেন কামদেৱৰ মন্দিৰ বা তেনেকুৱা ঠাই খনলৈ যাই পাইছানে?
অ মই গৈছো গৈছো মানে কেইাবাৰো গছো। মই তাতে পে দিচো বাৰু এখন মিউজিয়াম এখন আছে তাতে, তাতে ৰাখি থৈ দিচে ধুনীয়াকে।
অকমান ক'বা আৰু অভিজ্ঞতা?
হয় মানে মই যেতিয়া গৈছিলো মানে মই ইতিহাসৰ যিবিলাক বস্তু মানে ৰজাৰ দিনৰ বস্তুত পুৰ মোৰ ডাইৰেক পোনপটীয়া ভাবে দেখা পাইছো মানে। মানে শিলৰ আকৃতি দি বনাইছে মানে বহুতো ধৰণৰ বস্তু। এইবিলাক মানে আমোদ জনক বস্তু আৰু হয় আৰু আমাৰ ওচৰতে মানে এখন তোমাৰ ধৰি লোৱা চামন্দি বিলো আছে সেই এইটো এটা ঐতিহ্পূৰ্ণ ঠাই মানে তাতে এটা কাহানী আছে। পিলকি তোমাৰ এজন চাপ। চান নামৰ এজন ঋষি আছিল নেকি তেখেতে মানে ইষ্টান কৰিব গৈছিল ডুবি মানে সেইকাৰণে নামটো ইষ্টানডুবি দিলে এনেকুৱা।
হয় নেকি অহ
হয়। আৰু তাৰ আছে তোমাৰ ভূমিকম্পৰ ফলত মানে এটা তোমাৰ প্ৰবল ভূমিকম্পৰ ফলত পাহাৰ এখন ডুবি চানডুবিৰ সৃষ্টি হৈছিলে।
অ' এইটো হৈ। এইটো প্ৰচলিত আছে।
হয় আৰু তুমি কিবা সত্ৰৰ বিষয়ে ক'ব নেকি শেষত মানে কিবা আউনআটী সত্ৰ বা কমলা কমলাবাৰীৰ ক্ষেত্ৰ।
সত্ৰ বুলি ক'লে সত্ৰসমূহক আ বিশেষকৈ কীৰ্তন মানে শং শংকৰ মাধৱৰ দ্বাৰা যিতু প্ৰচাৰ কৰা প্ৰচলিত না তাত বৰগীত বা তেনেকুৱাই নাম প্ৰসংগবিলাক প্ৰচলন কৰা হয় সত্ৰ সমূহত বিশেষকৈ সত্ৰসমূহ বিশেষকৈ আমাৰ যেনেকৈ মন্দিৰ থাকে মন্দিৰত দেৱ দেৱী বা তেনেকৈ থাকে। সত্ৰসমূহত তেনেকৈ নাথাকে আচলতে। তেনেকুৱা থান থাকে কাথৰে গামোচা তেনেকৈ নতুন গামোচাৰ পাৰিত থান থাকে। কাঠৰ থাকে আৰু তাত যিবিলাক শিল্প থাকে ধুনীয়া আকৃতিৰ ধান প্ৰস্তুত কৰি কেনে সেই তাতে চাকি বন্তি দি জ্বলোৱা হয় আৰু থান সমূহ সাধাৰণতে যে মাছ ভাত, তাক পকী বা তেনেকুৱাই নাথাকে। আগ মানে মাটি থাকিব লাগে মাটি থাকিলে তাত মানে খালী ভৰিৰে চাক কী বন্তি জ্বলোৱা হয়। কিন্তু আজিকালি কিছুমানত বাৰু পকী বনাই দিয়ে। কিন্তু নিয়ম মতে নাথাকে সেইতো মা থাকে সেইটো মাটি থাকিব লাগে, তাত ধূপ ধূনা বা তেনেকুৱা জ্বলোৱা হয়।
হয় হয় অ তাকে তোমাৰ পৰা বাৰু জানিব পাৰিলো এইবিলাক কথা।
উম।
তাকে বাৰু, ঠিক আছে বাৰু। ধন্যবাদ ভাল লাগিল।
অ' ঠিক আছে হ'ব।
ঠিক আছে বাৰু। ঠিক আছে বাৰু ওকে ধন্যবাদ।